হেল্ল, হেল্ল। হেল্ল',
হেল্ল',
হেল্ল',
হেল্ল',
হেল্ল অ বাইদেউ শুনিছো এতিয়া অ অ ভালে আছেনে। অ অ এয়া ভালে মোৰো ভালেই। এয়া আজি মানে অলপ কাম অলপ কৰি আছো মানে এই মোৰ মানে এখন ন নাৰ্চাৰী আছে নহয়।
হয়।
এই নাৰ্চাৰী বিলাকৰ মানে চাইডে চাইডে বহুতো মানে এইবিলাক বন চন গজি গৈছে। যে হেৰি গজি গৈছে ফুল বিলাকো অলপ মানে। ভালকৈ লাইন কৰি দিলোঁ আকৌ, এইবিলাক অকণমান হেৰি চালোঁ চা চিকুণ। কৰিলোঁ চাফ চিকুণ কৰিলোঁ হেৰিয়া তাতে - নাৰ্চাৰীখনতে ইয়া তামোলৰ পুলি নাৰিকলৰ পুলি আকৌ, আপোনাৰ। লেচু পুলি এনেকে মানে ধেৰ আৰু আম চাম এনেকে বহুত ধৰণৰ ফল মূল। ফুলৰো আছে ফুলৰো আছে তাতাৰে।
অ অ পুলি ডাঙৰ হৈছেনে।
অঁ হৈছে এতিয়া মানে বিক্ৰী কৰিব পৰা হৈছে আৰু
অঁ অঁ,
অ সেয়া আজি তাতে অলপ মানে ব্যস্ত আছো আৰু অ অ,
সময় সময় উলিয়াই এদিন আপোনাৰ পৰা আনিব লাগিব দিয়ক।
অ আহিব আপুনি মোৰ ইয়াতে মানে নানা ধৰণৰ ফুল আছে ফুল যে নানা ধৰণৰ। দে আপোনাক কি কি ফুল লাগে চব পোৱা যাব আৰু তাৰ লগতে ফল মূলৰ ফুলিও পাব।
হয়।
আকৌ এদিনা আকৌ তামোল গছ নাৰিকলৰ গছ এনেকুৱা মানে সৰুতে লাগা। সেয়া মানে আৰু নাৰ্চাৰীকে খুলিছো আৰু তাতে আৰু মানুহ এজনো আছে চোৱা চিতা কৰ কাৰণে। নাৰ্চাৰীখনৰ সেয়া অ আহিব, এদিন সেই কেনেকুৱা ধৰণৰ ফুল লাগে লৈ যাব।
হয় হয় এদিন সময় উলিয়াই আপোনাৰ ওচৰত যাম। চাই চাই পেলাই বাৰু পুলি কেইটামান আ লৈ আহিম বাৰু
অ পুলি কেইটামান লৈ যাব।
অ মই মানে ৰাতিপুৱা অকণমান চাহ খালো খাই লৈ পেলাই মই। আজি ৰান্ধা বাঢ়া কামহে হোৱা নাই ৰান্ধা বঢ়া কৰিব লাগিব আৰু
অলপ দেৰিকো কৰিম বুলি ভাবিছো গৰমত দিন অলপ মানে ৰাতি যদি কিবা তৰকাৰী আন থাকে মানে অলপ বেয়া হৈ যায় যে বুলি সেইকাৰণে আজি অকণ ৰান্ধা-বাঢ়াটো দেৰিকৈ কৰিম আৰু সেয়া। এ এ আপ আপুনি ৰান্ধা-বাঢ়া কৰিলে।
হয় হয়, বনালো বাৰু পথাৰত ৰোৱনীক ভাত দিব লাগে যে।
অঁ অ অ।
ৰোৱনী লগাই আছো সেয়াই এহ্ ভাত বনালো।
অ অ, আপোনাকে কি খেতি-খেতি কৰিছে?
হয় হয়, খেতি কৰিছো ৰাতিপুৱা সময়ত সে চাহ দি আহিলো। আহ্
চা আকৌ এতিয়া আকৌ দু আকৌ দুপৰীয়া আকৌ ভাত দিব লাগিব।
হয় হয়, ভাত দিবলৈ যাম আকৌ দুপৰীয়া।
অঁ অ অ অ অ, তেতিয়া অলপ কষ্ট হয় আৰু খেতি কৰিলে কষ্টটো হ'বই।
হয় হয়, খেতি কৰিলে কষ্টটো হব তাৰ পাছত আপুনি ফলটো পাব প্ৰথমতে কষ্টটো হ'ব।
অঁ অ অ, এনে হেৰি ঘৰৰ পৰা কিমান দূৰ আপোনালোকৰ পথাৰলৈ।
এই আমাৰ ধৰক বাৰীখনৰ পিছ চাইডে আৰু বেছি দেৰি নহয়। আমাৰ ঘৰৰ ধৰক বাৰীখন দে হয় বাৰীখন পাৰ হলে পায়।
অ অ, বেছি কষ্ট কৰিব নালাগে আৰু ন।
হয় হয়।
অঁ অ অকমান গ'লেই পায় যেতিয়া আৰু অঁ এনে এনে আপোনাক ধান ৰুইছে এতিয়া।
হয় হয় এতিয়া ৰোৱা হৈছে বাৰু কঠিয়া। এতিয়া ৰোৱাৰ দিন কঠিয়া ডাঙৰ হৈছে যে সেইয়া কালিৰ পৰা আৰম্ভণি কৰিছোহে আৰু
অ অ অ। ইমান মানে সেয়াই মানুহে এতিয়া মানে দা ধানটো এইটো ছিজনৰ ৰুলে বেছি ভাল হয় আৰু
শাওণ শাওণ-ভাদ মাহত।
হয় হয়।
এইটো ৰুলে বেছি ভাল হয় এনেই এ হেৰি মাহতে আৰু অ, আহাৰ-শাওণ ও নথে ৰুৱে ভাদ মাহত ৰুলে অলপ ৰুলে কিবা বোলে গেৰটো কমকৈ ওলায় বুলি শুনো আৰু সি ই সু
অ অ, হয় নেকি।
এ অ অ অ অ। অ তেতিয়াহ'লে কাতি মাহতে যে ধানত চাক আৰু চাকি জ্বলাইহি আৰু
হয় হয়। সি সি, চাকি জ্বলাই আপোনালোকে খেতি-বাতি, হয়।
অ অ অ। আছে আমাৰো খেতি মানে আছে আমি মানে ধান খেতিটো নকৰো আমাৰ মানে ঘৰত ঘৰৰ অ এ ঘৰৰ পৰা অকমান আগচাইডে আছে অলপ মাটি আছে আমি আৰু ইউ সৰিয়হ খেতি কৰোঁ সৰিয়হ।
অঁ অ অ অ।
এই কেইদিন হেৰি আছে পাঁচ বিঘা মান মাটি আছে আমি তাত মানে সৰিয়হ কৰো আৰু এ এটা হা ট্ৰেক্টৰ দি পেলাই হাল বোৱাই দিওঁ তেতিয়া হাল বোৱাৰ পিছত এই'য়া মানে সৰিয়হ পেলাই দিওঁ
শৰিয়হতো মানে আৰু বেছি কষ্টও নহয়, আকৌ মানুহ লগাই পেলাই উঠাই দিওঁ আৰু।
হয়, কিন্তু ফুলাৰ লগতে আকৌ গৰু-ছাগলী খেদি থাকিব লাগে।
অঁ অ সেইটো হয় কিন্তু, সৰিয়হ অ গৰু-ছাগলীব কাৰণে বৰ হেৰি কৰিব লাগে। কিন্তু সেই যোনখিনি জেগাত গৰু-চকালে অত্যাচাৰ কৰে সেই জেগাত মানে আমি হেৰি কৰি দিওঁ আৰু। এইয়া, জে-জেওৰাও মাৰি দিও আকৌ নেট বান্ধি দিওঁ। যাতে মুৰ্গীও খাব কৰিব নোৱাৰে আৰু তেনেকুৱা হে অ ফুলবোৰ খুচৰিব নোৱাৰে, সেই তেনেকুৱা কৰো আৰু।
হয়।
তাৰপিছত এয়া আকৌ মানে চোৱা আকৌ সেই শাক-পাচলি কৰো, ছাইডে-ছাইডে মটৰ-মাহ
অ অ।
তমাক সিঁচি দিলে মানে সৰিয়হ হ‌ই জাতে। অ অ আমি নিজে কৰো আৰু। পাছত আৰু হেৰি মাটি আনি পেলাই ট্ৰেক্টৰ মাটি আনি পেলাই আৰু সৰিয়হ খিনি মাৰাই লওঁ আৰু
হয়
তাৰ পিছত আমি সেই বছৰটো তেনেকে আৰু তেল খিনি আৰু খাব পাওঁ আৰু। তেনে আজি-কালি আকৌ নাই নাই নাই তেনেকে বেচা নাই, আমি মানে আৰু ঘৰতে খাবলৈ হয়।
এয়া কিআ সেইকাৰণে মানে আজি-কালি আৰু যি মিঠাতেলত ভেজাল থাকে কিনা মিঠাতেল খাবলো ভয়ে লাগে আৰু সেয়া মিঠাতেল খালে মানুহৰ বেছি বেমাৰো হয়
হয় হয়।
সেইকাৰণে মানে ঘৰৰ তেলখিনি খাওঁ। আকৌ ভাবো জানে চিজন যোৱা যিজন যোৱাৰ পিছত আকৌ বেলেগ এটা কিবা পেলাই দিওঁ বুলি ভাবো তাছত এ-বাৰ আকৌ সৰিয়হ কটাৰ পিছত বূলি মাটিখিনি একেবাৰে সাৰটো কমি গল যে মই, আমি ভাবিলো আৰু খৰি গছ অলপক গুটি পেলাই দিওঁ, খৰি গছৰ গুটি অলপ পেলাই দিলে দিয়াৰ পিছত গৰু-ছাগলী অত্যাচাৰত এডালো নেথাকিলে, চব খাই পেলালে।
এ হে! এই মানে টকা খিনি এনেই নষ্টহে হ'ল আঔ! টকা কেইটা ধৰক এনেই গলাও। যিগেইটা আনিছিলে, যিখিনি ধৰ হাল বোৱা, এইখিনি কষ্ট এনেই গলাঔ পইচা গেট
এনেই গ'ল, এনেই গ'ল আৰু পইচা-চইচা আৰু এইবাৰ আৰু নাপালো আৰু। এনেই কষ্টও হ'ল, অ' পইচাও গ'ল।
এনেকে হ'লে বেয়া লাগে দিয়ক!
অঁ বেয়া লাগে! মানে হেৰি কতে তাৰ আগবাৰ আকৌ বানপানী আহিলে বানপানীৰ কাৰণে মানে আৰু আমি সৰিয়হ খেতি কৰিবই নোৱাৰিলো, আমাৰ কৌ সৰিয়হৰ যিখিনি খেতি কৰো, সেইখিনি মাটি খিনি অকণ দ' উম'
সেইটো কাৰণে সোনকালে পানী নে নেযায় গৈ আৰু তাতে জমা হৈ থাকে।
জমা হৈ থাকে। আপ এ এনে ধৰক সৰিয়হ কৰাত ধৰক ধান খেতি কৰিব নোৱাৰিব জানো?
ধান খেতি কৰিব পাৰি ধান খেতি কৰিলে আকৌ সৰিয়হতো কৰিব নোৱাৰিম মানে।
অ অ হয় নেকি।
অহ। ধান খেতি কৰাৰ পাছত আৰু মানে সৰিয়হ কৰিব নোৱাৰি যে এই টো কাৰণে মানে ধান খেতিটো নকৰো -নকৰো আৰু। সেয়াই তাকেহে মানে খেতি বাতি খিনিও মানে ভাল হলে ভাল লাগে আৰু। অঁহ। তাৰপিছত আৰু এতিয়া আপোনাৰ আকৌ আকৌ ভাত দিয়া সময় হ'বই চাগৈ!
অ ভাত ভাত দেৰটামান বজাতহে লৈ যাম। মানে ৰাতিপুৱা এবাৰ চাহ দি আহিলো সোনকালতে মানে ৰ'দৰ কাৰণে মানে সোনকালে আহিছে পাছত সোনকালে যাবগৈ আৰু। তাৰ পাছত তাৰ পাছত পথাৰত মানে দৈ চিয়া দি আহিলো। এতিয়া মানে ৰোৱনী কেইজনী মানে ভাত হয় হয় গৰমত পেটো ঠাণ্ডা পৰিব
অ অ।
ঘৰৰে দুজনী গৰু আছে যে এজনীৰ মানে পাঁচ লিটাৰকে গাখীৰ ওলাই হয় তাকে মানে দৈ কৰিছিলো।
অহ
সেয়া দৈ হল এনেই ধৰক গাখীৰ বেচো। এইকেইদিন ধৰক বেচা নাই আৰু ধৰক ৰোৱনিৰ কাৰণে মানে দৈ পেলাইছো আৰু।
অহ ঘৰতে খাব কাৰণে এইকেইদিন আৰু অ অ ঠিকে আছে অহ নাস্তাটো আৰু অকণমান ৰান্ধা পৰাও সহায় পোৱা গ'ল এই গৰমত আকৌ নহ'লে বেলেগ না ষ্টা বনাব লাগিব
হয় হয়। আকৌ ধৰক দৈটো খালে পেটটো ঠাণ্ডাও পৰি থাকে হয়
অ অ সেইকাৰণে মানে সহজ আৰু কামো সহজ হল আপোনাৰ খালি চিৰা খিনি ধুলে ধুই কৰি লল অ চিৰাখিনি ধুই পখালি অ ঠিকেইে আছে দে তেতিয়া হলে। মইও মাজে-মাজে মাজে মাজে মইও সে পেলাও দৈ দৈ টো খোৱাটো গৰমত বহুতেই ভাল অ এনেই পনীৰ বনায় নে নবনায়?
পনিৰটো আজিলৈকে বনাই পোৱা নাই বাৰু পনিৰটো বনাব নাজানো যে
অঁ তেনে সহজ পনীৰ বনাব কাৰণে আপুনি চেষ্টা কৰিব চোন পাৰিব বনাব। কাৰণে
পনীৰ বনাবৰ কাৰণে বহুতেই সহজ হয় আৰু। মানে আপুনি হেৰি কৰিব গাখীৰ খিনি ফাটাই ল'ব লাগে মানে কিবা টেঙা চেঙা দি পেলায়
ফাতে মানে গাখীৰ খিনি অ আপোনাৰ নেমু দিলেও হ'ব এই গা আপুনি নে নে নেমু দিব নেমু দিয়াৰ পিছত উতলাই দিব, দিলে ত আপোনাৰ গাখীৰখিনি ফাটি ফাতি যাব নহয় ফাটাৰ পিছত আৰু সেই গাখীৰ খিনি আপুনি চাকি পেলাই কাপোৰ এখনত বান্ধিব বান্ধি লৈ পেলাই